অ, কি কৰি আছা? এ, আছো এনেই। ভাত, খালে নে? খালো, খালো আপুনি খালে নে নাই?
অ, মই খালো।
কিহে খালে? এই দালি, আলু ভাজি, এনেকৈ খালোঁ আৰু। অ,
বা, শুলে নেকি?
অ, শুলে-শুলে কি কৈ আছে? অ, হেৰিলৈ যোৱা কথা আছিলে ন, গলি নেকি? নাই যাম হে।
যাম, উম তহঁত যাবি নেকি গলে, ওলাবি নহ কোন, ডাঙৰ কথা, জানো আৰু আহিম।
অ, চাই ল, শুন গ'লে কম বাৰু দে। অ, ডাবি কি চবেই ভাল?
অ, ভাল, ভাল।
অ, তাকে, হে।
অ, বিদ্যালয় গৈছিলে? গৈছিলে, অ, অ,
গতিকে, সিও যাব নেকি? গলে, আকৌ তাক চবি আকৌ পাই ভালকে। গলে, উৎপাত কৰি থাকিব, সৰু ল'ৰা।
অ, সি যোৱা কথা আছে, বাৰু কি হয় এতিয়া চাই লওঁ। অ,
অই,
কি?